অহ কি কৰিছা
আছোঁ দিয়ক আপোনাৰ ভাল
অ আছো ভালে আছো বাৰু বৰ্তমান
বতৰ অঁ বতৰ কেনেকোৱা
বতৰ আজি বতৰটো খুবেই বেয়া বেয়া বুলিয়ে কৈছো মানে উম খিনখিনাই কিবা ৰ'দো নাই বৰষুণো নাই তেনেকোৱা
আমাৰ ফালেও সেই বতাহ মাৰিছে খুব মানে ৰ'দো দিছিল মাজে মাজে কিন্তু এই বতাহ খুব ফেৰ ফেৰীয়া বতাহ আৰু আপোনাৰ সেই আৰু এনেকোৱা বতৰত জানেই নহয় বেমাৰৰ বাহ
উম হয় আকৌ নহয় বতাহতো এইফালেও আছে ৰ'বা অকমান অকমান
অ তাকে এদিনো সুৰ খুৰাই থাকে হাঁহ হ হাঁ হাঁহি থাকে বতৰটোৰ কাৰণে নেকি এই দুদিন ধৰি আপোনাৰ একদম খুব বতাহ বাহিৰত মানে ওলাব গই নাক ঠাণ্াওাগে ব
তোমাৰ ডিঙিৰ তেনেকুৱা প্ৰব্লেম হৈ থাকিলে হেৰি কৰিবা এই নিমখ পানেই গুলিি গুলি কৰি দিবাচোন
অ কৰিছো মাজে মাজে এইকেইদিন কৰাও নাই এই কিমানো শেসোপাকে কৰিব আৰু গৰমো লাগে নহয় গৰম অকণত গৰম পান সোপা লবলে তাকে খোৱা বোৱা হ'ল মানে বিচনা চেচনাও পাৰি আঠছো এ আপোনাৰ বাহিৰত ইমান হুলস্থূুল মানে খুবও মন নাযায় মানে
অ হুলচোন মানে হেৰি
মানে ওচৰত বিয়া এখনো আছে এঘৰ মানুহৰ মানে মানে এই দুদিনমানানৰ পিছতে ঘৰ লোৱা তেওঁলোকৰ ঘৰতটো বনাই আছে মিস্ত্ৰী মানে লাগিয় আছে ে ৰাতিখননো একে ধুম ধাম মাৰি ওৰিিয়াছা আৰু কিয় জানো মানে অ শান্তিত লে আৰু আপোনাৰ এ দুই তিন দিন ধৰি পেললে দুই তিন দিন নহয় প্ৰায়ে এই মানুহ বিলাকে বাহিৰত মানে কথা পাতে যে ইমান চিঞৰি চিঞৰি কথা পাতোঁ অ
কিয় বাৰু ইমান অশান্তি লাগে মোৰো মোৰ ব কৰি
খালেও তেনেকুৱা হয়নে
অ মাজে মাজে হয় কিন্তু এই কালি কালি নে কেতি এতিয়াা উম এনেকে ৰাতি আমি বা হেৰি খাই থাকোতে আৰু এইি ফালৰ মানুহে গৈ ইমান হুলস্থুল আহিছে কিবা জানো কিহৰ কাৰণে ইমান হুলস্থুল কিবা লাগিছে হে নে কিহে নে অশান্তি লাগে ন
উম, বিৰাট অশান্তি লাগে। মানে কি নিজৰটো ধৰক কথা পাতে, সেই পাৰ্চনেল কথা কিনি যে বাহিৰত মানুহেও শুনা পায়, ইমান ডাঙৰকে পাত তে মানে, দুই, তিনজন মানুহে, তাকেই মানুহৰ যে বেলেগ মানুহৰ ডিষ্টাৰ্ব হ'ব টিখন আপোনাৰ দছটা, এঘাৰটা বাজাত ত'
ডিষ্টাৰ্বটো, ডিষ্টাৰ্বে বাৰু আৰু এটা কথ ধৰা, নহয় নিজৰ ঘৰুৱা কথা এনেকে বেলেগক, জনাই কৰি হুলস্থুল কৰি পাতি, কি মানে?
মানে কাৰ কথা পাতে, কেতিয়াবা স্পষ্টকৈ আহে, কেতিয়াবা নাহে। কেতিয়াবা যে আপোনাৰ ৰাতি ডেৰটা বজাত ঘপহকে সাৰ পাওঁ। সাৰ পাই পেলায়, এনেকে ভো-ভোৱাই থাকা পাওঁ, তাপাছত অকণ ভালকে কাণ দি পেলাই গম পাওঁ যে, এই, মানে সন্মুখৰ ঘৰৰ ভাইটি এটা আছে, সেই বাহিৰত কথা পাতি। থাকে, কাৰ লগত কথা পাতে নাজানোঁ। আ, কিন্তু একদম মানে সেই ডেৰ এটা বজাৰ পৰা আঢ়ৈটা, তিনিটালেকে কথা পাতি থাকে।
উম, উম, উম।
সেইদিনাসনটো ভয়ে খাই গ'লো, কি হৈছে বুল অকমান উম-ঘাম লওঁতে গ'ম পালোঁ।
অ', আমাৰ এই, পাছফালে আছে মানুহ এঘৰ, হে কি মানুহ। উম, ভাৰা থাকে আৰু। অসমীয়া নহয় বেলেগ ষ্টেটৰ। তাৰপিছতে ল'ৰা এটা মানে এ নৰ্মেল। ই মাজে, মাজে ৰা এই সেইটো খুব কম হয় দেই, বেছি নহয়। আজি কেইদিনমানৰ পৰা কিন্তু তাৰ না মাত শুনা নাই।
আচ্ছা।
ৰাতি কেতিয়াবা দুটা বজাতো
ও, ও, ও। অ', অ', নাই, নাই তেওঁ বাৰু মানসিক বেমাৰী হ'ব পাৰে, সেই কাৰণে কিন্তু এওঁলোক মানে মানসিক বেমাৰী নহয়। এওঁলোক ঠিকেই আছে। এ কিয় জানো মানে হে কিছুমান থাকে নহয় নিশা মানুহ ৰা দিনটো শুৱে ৰাতিত টোহ জাগে।
অ', বেলেগৰ যে অশান্তি
সেইটো নাভাবে, একেবাৰে নাভাবে আৰু তেওঁলোকৰ কুকুৰো আছে তেওঁলোকৰ কুকুৰো আছে সেই কুকুৰটো সেই তেওঁৰ লগতে ঘূৰি পাকি চিঞৰি-চিঞৰি থাকিব ৰাতিখন। মানে আপোনাৰ অ', মানে কেতিয়াবা টোপনি ক্ষতি হয় যায়। যে দিনটো মাও শুব পৰা নাই, মইও শুব পৰা নাই, আপোনাৰ তিনটা বজালৈকে। তাৰপিছত আৰু তিনটা বজাৰ পিছত টোপনিনো ক'ত আহে বাৰু কওকচোন?
অতুন আৰু সেই কুকুৰ পোহে যে ন ভালকে উচিত শিক্ষা দিব লাগে আৰু।
তাকে মানে এনেকুৱা লাগে যেন উঠি গৈ পেলাই কৈয়ে আহোগে, এনেকুৱা টাইপ লাগে। আকৌ ভাবো সু- আকৌ ভাবো লাগিবও মন নাযায় নহয়।
কিয় নহয় ন, আকৌ সেইটয়ে হেৰি বনাই লব ন? এইবিলাক মানুহে কেতিয়াও নাই আৰু খেজ বেছি হাৰ নামানে নহয়। নিজৰ দুখ তটো কেতিয়া
নকৰে-নকৰে আজিকালি দেখা নাই-নানা ঘটনা কি কাম? ত কি মানুহ মাৰি পেলাব আহ মানে স সয়ে নাই নিউজটো চাবই নোৱাৰি।
নোৱাৰি-নোৱাৰি।
হয়নে? আপুনি চাবহে খুলিবহে মোবাইলটো হেৰি ইটোৱে-সিটোক মাৰিলে সিটো টোৱে-সিটোত মাৰিলে কোনোবা এজনী কাৰোবাৰ লগত গ'ল কাৰণে সিটো গিৰেকে ঘৈণীয়েকক মাৰিলে।
সঁচাকৈ আজিকালি যে ইমান মানে ভাল ব বঁতৰি তুমি পোৱাই, গম পাইছ নে? অ', কি কলৈ গৈ আছ দিন বিলাক মানে ভাবি
নাজানো। কিন্তু মানে আপোনাৰ এই পৰকীয় প্ৰেম বা এইবিলাক বেছি বেছি হৈছে আজিকালি।
যি সেইটো বেছি। তটো যে মোবাইলটো খুলিবৈ নোৱাৰি শূন্য
অ
অ অমুকজনী অমুকলৈ গ'ল মোৰ বেয় লে গৈছে মানে
তাকেহে মানুহৰ মানে আহ যান্ত্ৰিক হৈ গৈছে চব কোনো মানে
নহয় কয় এতিয়া কিছুমানে দুখ দিয়ে মোবাইলটোক দেই মোবাইলৰ কাৰণে হৈছে সেই হয় নহয় কথাটো কিন্তু মোবাইলতটো সকলোৱে ব্যৱহাৰ কৰে ন হয় ন নহয় সেইটয়ে এতিয়া মোবাইল আমিও ব্য্ৱহাৰ কৰো তোমালোকে কিমানে মোবাইল ব্যৱহাৰ কৰি মোবাইলত কিমান উপকৃতও হৈছে
হয় হয় হয় তাকেতো উম যথেষ্ট খিনি উপকাৰ ভাল ভাবেে ললে ভাল হয় বেয়া ভাবেে ললে আৰু যিখিনি বেয়া বেয়াই তাক ভাল কৰি লাভ নাই মানে কিছুমান আপনাক মানে ধৰক এটা হেৰি লাগে ৰাস্তা এটা লাগে আৰু
ৰাস্তা লাগে অ এটা কথা সেইবিলাক মানুহৰ মানসিকতাটো আচলতে নিমিলে আমাৰ লগত
নিমিলে নিমিলে নিমিলে এ তেওঁলোক মানসিক মানসিক ভাৱে তেওঁলোক দুৰ্বলেই হয় কোনোবাই ধৰক অকমান পৰোচনা দিলেই গুচি যায় মানে হেৰি হৈ যায় বেমাৰ বেমাৰ তেনেকুৱা বুলিয়ে ভাবোঁ মই
তেনেকুৱা হয়ে
উম তাকে ইমান ভাল পোৱা মানে দেখিব আপুনি ভাল পোৱা প্ৰতিচ্ছবিিত তাৰপিছত দুদিনৰ পিছত দেখিব পকৈ মাৰিলে কাটিলে পিটন দিলে সেইবিলাকে দেখো আৰু হয় দিয়ক হয় দিয়ক মানে এতিয়াও আপুনি ধৰক এতিয়াও হুলস্থুলেই হৈ আছে মানে ধৰক বিয়া বুলিতো বাৰু বিয়ায় টোতো আৰু বেলেগ আজিকালি আকালিতো বিয়া বুলিলে আপোনাৰ চাউণ্ড নহ'লে ডাঙৰ ডাঙৰকে নবজালে বিয়াই নহয়
অকল বিয়াহেলে ডিজে নহলে একোৱেই নহয় দেখ দে আজিকালি একদম মানে কিবা মিটিং এখন পাতিব তাতো মানে কি হব আৰু শব্দ প্ৰদূৰ্ষন কিমান যে হৈছে যেন এইবিলাক নাভাবেই মানে।
নাই, নাই, নাই, এ আমি ভাবা বিলাক মানে নিজকে নৰ্মেল নালাগে। হে হে হে হে আমিহে বেছি ভাবো যেন লাগে নেকি, কোনো দেখোন নাভাবেই, চবেই যি মৰজি তাকে কৰি আছে, উম
অ, সেইটোয়ে হৈছে। এতিয়া মানে কোনেও কাকো, কোনোবাই বেয়া কাম এটা কৰিলেও তাৰ হৈ মাত মাত তিবলৈ তুমি এশ বাৰ ভাবিব লাগিব।
তাকেতো সেইটোৱে অ', মাত তো মাতি থৈ আহিব বোলে, পিছদিনাখন দেখিলে বোলে আপুনি নাই। হে হে হে সেই তেনেকোৱা, তেনেকোৱাই হৈছেগৈ।
আৰু এটা কথা মানুহ বিলাকো বৰ হেৰি হ'ল নহয় চতুৰ হ'ল ন, এ তোমাক আগত তোমাৰ সন্মুখত কব যে বেয়াটোক বেয়া বুলি কব ইফালে দেখিবা অলপ পাছত গৈ পেলাই হেৰি তাৰ লগতে হেৰি হৈ গৈ পেলাই গতিকে সিহঁতে লাই কেলে নাপাবনো? তুমি কোৱাচোন বাৰু
পাবই, উম সেয়েই আৰু
চৰ্চাৰ শাস্তি দিব লাগে আৰু মানে সকলো মানুহে মিলি তেতিয়াহে
তাকে মানে বাৰটা আগলৈকে আপুনি মানে হেৰি এটা মানে নিৰি, নিৰিবিলি পৰিৱেশ এটা নাপায়েই। বাৰটা বাজাৰ পিছত উঠে মানে, অ'ত এটা ত'ত এটাকে নাইকিয়া হয়গে আৰু আকৌ ৰাতিপুৱা পাঁচটা বজা লগে-লগে আহি দিলেই নহয়, ৰাতিপুৱা খোজ কঢ়া পাৰ্টি হুহ হু মানে দুঘন্টা মানহে শুব পাও যেন লাগে, মোৰ এনেকোৱা লাগে মই যেন দুঘন্টাহে শুইছো, কেতিয়াবা গাছ বহুত বেয়া লাগি থাকে।
অও, কাম থাকেই নে, নাথাকে জানো এইবোৰ মানুহ
নেজানো আৰু মানে ধৰক এটা পাৰ্টি তি বেলেগ পাৰ্টি ধৰক ৰাতিটো কথা পাতি হুলস্থুল কৰিলে সেইটো পাৰ্টি ৰাতি পোৱা উঠা পাৰ্টিটো ৰাতিপুৱাটো উঠিবই। আৰু ধৰক মতা মানুহত ত ইমান নাযায় মাহকী মানুহে ধৰক বেছি কথা পাতে ন নাইীগৰাকী আহিব সিগৰাকী আহিব লগ লৈ লগ লৈ যাও ততে যাওঁতে ফোন কৰোতে আমাৰ মানে পদূলিতে গোট খাই নেকি এনেকুৱা লাগে মানে সেইখিনিৰ পৰা আৰম্ভ হয় আৰু ৰাস্তাতো গ গুৰ গণভোন গণভোন শব্দ আহি থাকে আৰু
অছ দে আ ৰাি সময়তো নিৰিবিলি হৈ থাকে যেতিয়া শবদবিলাক বেছি
বেছিয়ে আহে বেছিয়ে আহে সেয়াই আৰু লগ পালে পাহৰি যায় আৰু কথা মহলা ওলাইায়
পাহৰি যায় পাহৰি যায় যে মানে স্থান কাল পাত্ৰ পাহৰি যায়
পাহৰি যায় এ আজিকালি তেনেকা ক কোনো মানে নাচে স্থান কাল পাত্ৰ যি মন যায় তাকে কৰি আছে মই সেইটোৱে বুজিছোঁ আৰু
উম
হু হু হু
উ হয় আকৌ সেইটোৱে সেইটোৱে বুজিছো মানে সেইটোৱে
অ বাৰু
আৰু ন
অ ল'ৰা ছোৱালী কেইটাক খোৱালো কিন্তু সেয় আৰু অকণমান এতিয়া আৰু হুলস্থুল আহিছে কোনোবা আহিছে গাড়ী লৈ লৈ ৰাতিখন এতিয়া চিঞৰ বাখৰ কৰিব ইহঁতে উঠে বুলিও হয় আৰু টোপনি ম মোৰো নাহে নহয় এনেকুৱা হলচল হৈ থাকে
নাহে তোৰ কেনেকে আহিবনো
তাকে মানে মানে এনেকুৱা লাগে এনেকুৱা লাগে সেই যে ধৰক আবেলি সময়ত যে আদ্ডা বহে সেই আ্ডাটো মানে আপোনাৰ এই এনেকুৱা ৰাতিখন বহে উম হে হলচ তল থাকে হয় মই ভাবিছো আপোনালোকৰ ফালে চাইে অ মানে নিৰিবিলি পৰিৱেশ নেকি অ হৈছে হৈছে মই আকৌ ভাবিছো আপোনালোকৰ ফালে একদম নিৰিমিলি পৰিৱেশ নে কিছুমান জেগাত আছে একদম নিৰিমিলি পৰিৱেশ উম মানে চবেই মানে এটা সময়ৰ পিছত চব মানে নিজৰ- নিজৰ হৈ যায় নহয়।
নহয় সেইটো হয়, সদায় নহয়।
উম -উম আমাৰ মানে প্ৰায়ে আৰু নোহোৱা দিনাখন মানে আপুনি মানে হিচাপ কৰিব, পাৰে একোন দিনাখন নাই হয় নাই? কোৱা। তাকে কিনো কৰিব পাৰি তাৰ মই একো উপায়ে পোৱা নাই।
তাকে ন, ভাবিব লগা কথা হৈছে আকৌ এইবিলাক, এটোয়ে তাৰ মানে উম', তাকে- তাকে নাই এতিয়া মোৰ অকণ কাম আছে বাচন - বৰ্তন, আৰু এইখিন কাম আছে। খাই উঠিছো তাৰপিছত আকৌ বিচনা পত্ৰ হেৰি কৰিব লাগিব ঠিক আছে দিয়া ন ', ৰাখো দিয়া। উম',